হেল্ল'
হেল্ল'
অ', বন্ধু নমস্কাৰ, কেনে আছা?
নমস্কাৰ নমস্কাৰ, ভালে আছোঁ।
অ', অ' উম ভাল ভাল, আমি আজি মানে পৰিবহন ব্যৱস্থাৰ মানে বিষয়ত আলোচনা কৰিম বুলি ভাবিছোঁ।
হয় নেকি?
মানে তোমাৰ, পৰিবহন ব্যৱস্ স্থা তোমাৰ দেশৰ উন্নয়ন অন্যতম মুখ্য মানে ভিত্তি। আ-পৰিবহন অবিহনে মানে তোমাৰ আধুনিক সভ্যতাও কল্পনা কৰাটো অসম্ভৱ।
অসম্ভৱ।
উম, আৰু তোমাক মানে মানুহৰ মানে দৈনন্দিন জীৱনত মানে পৰিবহন হয়, প্ৰয়োজন মানে প্ৰতিটো ক্ষেত্ৰতে অনুভৱ কৰা যায়, ধৰা তোমাৰ বিদ্যালয় অহা-যোৱা বা চিকিৎসালয়লৈ যোৱা বা ব্যৱসায় কৰা বা সকলো ক্ষেত্ৰতে মানে পৰিবহন ব্যৱস্থাটো লাগে আৰু প্ৰয়োজন।
প্ৰয়োজন হয়, মোৰ বৰ্তমান আৰু যদি পৰিবহণ ব্যৱস্থা আৰু যদি আমাৰ যিটো পৰিবহণ ব্যৱস্থা আমি সাধাৰণতে কিতাপৰ ভাগত দেখা পাওঁ, যেনেকুৱা ধৰা ৰে'ল পথ দেখা পাওঁ বা বিমান পথ আছে স্থলপথ আছে, তাৰ মানে যোনটো আমাৰ সাধাৰণ গাড়ী মটৰ চলে, আকৌ পানী পথো আছে।
হয় হয়।
সেইবিলাকৰ ৰাস্তাও আমাৰ কিছু মান আজিকালি বেয়া দেখা পোৱা হৈছোঁ, যেনেকে আমাৰ ই গুৱাহীৰ পৰা যদি আমি হাজ হাজো হৈ বা নলবাৰী-বৰপেটা হৈ এনেকে যদি যাব খুজোঁ, আমাৰ এইফালে ৰাস্তাটো খু খুব বেছি ভাল নহয়। গতিকে ইয়াৰ ফলত কি হৈছে, আমাৰ পৰিবহণ ব্যৱস্থাটো অলপ মানে
অ'
বেয়া হ'ব ধৰিছে দিনক দিনে, ৰাস্তাৰ মাজতো কেতিয়াবা মানে বৰষুণ দিলে বহুত পুখুৰীৰ নিচিনা মানে এনেকুৱা হৈছে মানে কি পানী জমা হৈছে, যাৰ ফলত কিছুমান মানুহে আ-ইয়াৰ বিপক্ষে মানে কি প্ৰতিবাদো কৰি দিয়ে, কৰিব দেখা পাওঁ। তেওঁলোকে মানে কি কৰে, আহ, ধানৰ পুলিও ৰুব ধৰে কেতিয়াবা।
হয়, হয়।
হয়।
আৰু তোমাৰ মানে, পৰিবহন ব্যৱস্থাত তোমাৰ মানুহ কেৱল মানুহৰ মানে ঠাইৰ পৰা আন ঠাইলৈ মানে অ, নিয়াই নহয় বা, বা তোমাৰ বিভিন্ন সামগ্ৰী বা কৃষি উৎপাদন বা উদ্যোগিক সামগ্ৰী আৰু মানে প্ৰয়োজনীয় বস্তুসমূহ মানে তোমাৰ এঠাইৰ পৰা যদি, মানে আন ঠাইৰলৈ কঢ়িয়াই নিয়ে আৰু
হয়।
আৰু তোমাৰ, সেইবাবে তোমাৰটো, মানে কি কোৱা হয় যে, পৰিবহন ব্যৱস্থাটো দেশৰ মানে অৰ্থনৈতিৰ মেৰুদণ্ড আৰু তোমাৰ উন্নত, পৰিবহন ব্যৱস্থা থাকিলে উদ্যোগ বা বাণিজ্যিক তোমাৰ বা কৃষিৰ শিক্ষা বা অ, স্বাস্থ্যয় বা পৰ্যটন আদি সকলোৰে ক্ষেত্ৰত উন্নতি হয় আৰু
হয়, হয়। আৰু কিছুমান আমি আহ যেতিয়া আমি কেতিয়াবা পথত বা যিকোনো হওক আমি পৰিবহন ব্যৱস্থাৰ যোগেদি যাৰ পৰিবহন কৰো, তেতিয়া মানে কিছুমান সাৱধানতা আমি চাব লগা হয়, যেনেকুৱা ধৰা আজিকালি কিছুমানে খুৰাপান কৰি গাড়ী চলাই, তেনে অৱস্থাত কি হয়। এক্সিডেণ্টৰ সংখ্যাও বহুত বেছি বাঢ়ি গৈছে। দুৰ্ঘটনা, সৌ সেইদিনা দেখা পালো
উম।
এয়া, আমাৰ গুৱাহাটী লখৰা সিফালে
উম।
ই-ৰিক্সা আৰু এখন ডাম্পাৰৰ মাজত খুন্দা হয়, মানুহ এজনে মোৰ মাজত পৰা ফাটি গৈছে, ইয়াৰ ফলত কি হৈছে, কিছুমানে অসাবধনত গাড়ী চলাব পাৰে, সেইটো হ'ব পাৰে। সুৰাপান কৰিব পাৰে, বা পথৰ দুৰ্গতিৰ বাবেও হ'ব পাৰে।
অ। আৰু তোমাৰ চিট বেল্ট নাবান্ধি মানে, নিজৰ তোমাৰ ধৰা এক্সিডেণ্ট হলেও তোমাৰ তাৰ মানে নিজৰ বিপদ আৰু আনে আৰু তোমাৰ চিট বেল্টৰ ক্ষেত্ৰটো বহুতখিনি তোমাৰ চেফ টি হয় আৰু
হয়।
আৰু তোমাৰ মানে, পৰিবহনটো মানে তোমাৰ সাধাৰণতে চাৰিটা ভাগত মানে ভাগ কৰা হয়। তোমাৰ পথ পৰিবহন বা ৰেল পৰিবহণ আৰু জল পৰিবহন আৰু বাৰু বায়ু পৰিবহন। আৰু তোমাৰ পথ পৰিবহন মানে হৈছে, আটাইতকৈ তোমাৰ জনপ্ৰিয় অ, সহজ লাইফ, লাভ মানে সহজ ভাৱে মানে পৰিৱৰ্তনটো মানে লাভ কৰিব পাৰি, এইটো পৰি পৰিবহন। বা তোমাৰ বাছ, ট্ৰাক বা ব্যক্তিগত গাড়ী, মটৰ চাইকেল তোমাৰ অটো, ৰিক্সা মানে এইবিলাক অ পৰিবহনত চলে আৰু তোমাৰ, বা তোমাৰ গাঁওৰ পৰা চহৰ অ চহৰলৈ আৰু চহৰৰ ভিতৰতে মানে এই ব্যয়ৱস্থাটো তোমাৰ সুবিধা আজিকালি সকলো ঠাইতে।
হয় হয় বৰ্তমান এতিয়া ন তেনকে গম পাইছা নাই, এই যে আমাৰ আ লোকপ্ৰিয় গোপীনাথ বৰদলৈয় যোনটো বিমান বন্দৰ এই বিমান বন্দৰ পৰা এতিয়া আমি আন আন্ত ৰাষ্ট্ৰীয় বিমান মানে আন্ত ৰাষ্ট্ৰীয় আ বেলেগ এখন দেশতো আমি যাব পাৰোঁ মানে আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ কৰিছে বুলি, যেনেকুৱা ধৰা থাইলেণ্ড তাৰপিছত ভূটান, ডুবাই, ছিংগাপুৰ এনেকুৱা ধৰণৰ কেইটামান মানে নতুনকৈ সজৈ পাইছে, গতিকে এইটো এটা আমাৰ বাবে বহুত ভাল
পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা মই ভাবো।
আৰু তোমাৰ মানে বহু গাঁৱত তোমাৰ কিন্তু ব বৰ্তমান মানে বহু গাঁৱতো তোমাৰ পকী পথৰ নিৰ্মাণ হোৱা নাই। বা সেই ফলতো মানে মানুহৰ মানে যাতায়াত ব্যৱস্থাটো মানে সহজ হৈ পৰা নাই বৰ্তমানো।
হয়।
আৰু আৰু তোমাৰ আৰু ধৰা আৰু বহুত ঠাইতো মানে উন্নতি হৈ যায় আছে ধৰা তোমাৰ কম সময়তে যেতিয়া এতিয়া ৰাস্তা ঘাট ভাল হ'ব তোমাৰ কম সময়তে যাই পাব। তেনেকুৱা আৰু আৰু তোমাৰ ৰেল পৰিবহনক অৰো সেই মানে কথা ক'ব গলে তোমাৰ কম খৰচ বা নিৰাপদ আৰু বৃহৎ পৰিমণ মানে যাত্ৰী বা সামগ্ৰীও কঢ়িয়াই নিব পাৰে যিমান দূৰ দূৰণি হলেও কম খৰজতে আৰু নিব পাৰে বা থলুৱা ব্যৱসায় ক্ষেত্ৰতে তোমাৰ বহু খিনদি ভাল হৈ পৰিছে আৰু কম খৰচতে তোমাৰ বাহিৰৰ পৰা উ তোমাৰ সামগ্ৰী লৈ আহিব পাৰে আৰু।
হয়। আৰু বন্ধু আৰু এটা কথা এই যে আমাৰ গাঁৱৰ চাইডে অলপ হা কি হৈছে মানে আজিৰ পৰা কমেও মই সৰু থাকোঁতে আজি কমেও বাৰ বছৰ মান আগৰ কথা মানে আমাৰ গাঁৱত এটা ৰা টা নিৰ্মাণ হৈছিলে, নিৰ্মাণ এটা মানে কি হ'ল, তেতিয়া চৰকাৰ কি আছিলে গম নাপাওঁ সঠিকে। আমাৰ ৰাস্তাটো মাটি পেলোৱা হল, ৰাস্তাটোৰ ওপৰত শিল বালিও পেলোৱা হল, পিছত কি কি হ'ল বৰষুণৰ ফালত কি হয় এক চাইডৰ মানে কি এফালে মানে কি হয় পানী জমা হৈ যায়। পানী জমা হয় কিনে মানুহে কঠিয়া ৰুৱে যেতিয়া ধানৰ বুলি এইবিলাক মানে কে পানীৰ তলত ডুবিব ধৰিল, ত মানুহৰ বহুত বে বেছি অসুবিধা হল। যাৰ ফলত কি কৰিলে আহ ৰাস্তাৰ মাজৰ পৰা এটা অংশ কাটি দিলে। কাটি দিয়াৰ ফলত এইতিটো ৰাস্তাটো বহুত বেছিকে ভাঙি গ'ল, এইটো মানে কি অলচ অলপ বৰষুণ দিলে সেই পথাইৰে মানে কি মানুহ অহা যোৱা বহুত বেছি ক্ষতি হয় তাৰ ফলতো আৰু কি হয় ভূটানৰ পা যেতিয়া পানী এৰি দিয়ে এই পানী খিনি মানে কি আহে যেতিয়া আমাৰ ফলে আহি কিনে ৰাস্তাটো আকৌ নতুনকে আৰু বেছিকৈ ভাঙি দিলে। ভাঙি দিয়াৰ ফলত কি হ'ল আৰু দুই জেগাত তেনেকে ৰাস্তাটো মানে কি ভাঙি গ'ল। ত' চৰকাৰৰ বহুত মানুহ আহিছে যদিও আহ সিহঁত তে আহিছে, আহি কেনে অনুদান দি যায় কিন্তু আমাৰ ওচৰৰ যিবিলাক মানুহ থাকে, মানে যিবিলাক ধৰা এই যে মুখ্য মানুহ বুলি কয়। কিবা
তোমাৰ থি
গা বুঢ়া ঠিকা যায়। এনেকুৱা মানুহ বিলাকে কি কৰে, এই ৰাস্তাটো নিৰ্মাণ ন--ৰে। পইচা খিনি নে সিহঁতে নিজৰ পকেটৰ ভৰাই লই।
অ আৰু তোমাক কৰিলেও তোমাক কম খৰচতে আৰু কৰে, তাৰ ফলত তোমাৰ ৰাস্তাটো মজবুত হৈ নুঠে আৰু তাৰ ফল কাৰণটো বানপানী হ'লে আৰু ভাঙি যায়।
আৰু ভাঙি যায় কিন্তু আমাৰ সেইটোও নহল, মানে কি ঠিকাদাৰে পইচা খিনি লৈ একেবাৰে গুচি গ গল মানে চৰকাৰী বহীৰ এইটো লিখা আছে যে ৰাস্তাটো পকীকৰণ হৈ আছে। মানে পকা হৈ আছে। কিন্তু এতিয়াও আমি যদি গাঁৱৰ ছাইডে যাওঁ, আমাৰ গাঁৱৰ ফালে যাওঁ। আমি মানে অলপ যাবলৈ ভাল নাপাওঁ কাৰণ কি হৈছে ৰাস্তাটো মানে ইমানেই বেছি বেয়া যে, আৰু মাটিখিনি মানে কি আলতীয়া মাটি, বৰ পিছল। অহা যোৱা কৰিব ব দিগদাৰ। ত' মানে কি বৰষুণ দিলে মানে একেবাৰে অসুবিধা আৰু বানপানীটো প্ৰত্যেক বছৰে হয়ে। সেইটো এটা সমস্যা। সেইটো ক'ব গ'লে মানে আমাৰ গাঁৱৰ ফালে পৰিবহন ব্যৱস্থাটো খুবেই মানে কি বেয়া।
উম উম।
হয়।
আৰু তোমাৰ বা জল পৰিবহনৰ কথা ক'ব গ'লে তোমাৰ সাগৰীয়া পথত অ মানে, ব্যৱহাৰ কৰি মানে কম খৰচতে অ অধিক সামগ্ৰী পৰিবহন কৰিব পাৰি। তোমাৰ ধৰা, আমাৰ ব্ৰহ্মপু টো যিটো নদী জল আছে। আমাৰ পৰিবহনৰ বাবে বিশ অ বিশেষভাৱে মানে উপযোগী। বা বহুত ঠাইত এতিয়াও ফেৰি সেৱা মানুহে একমাত্ৰ মানে ভৰসা। তোমাৰ য'ত ৰাস্তা ঘাট বা দলং নাই আৰু। অ, বিশেষকৈ তোমাৰ হেৰি উম ত' নদীবোৰত মানে অ অঞ্চলত মানে এ জল পৰিবহনৰত বিকল্প নাই তোমাৰ।
হয়।
তাৰ ফলত মানে বহু অসুবিধাৰো সৃষ্টি হৈছে।
হয়। ত' মানে মোৰ মতেদি আমাৰ চৰকাৰ আৰু এটা পদক্ষেপ লোৱা মানে যেনেকুৱা ধৰা, প্ৰত্যেকখন জিলাই জিলাই মানে কি সংযোগ হোৱাকৈ ব্ৰহ্মপুত্ৰৰ মাজত এখন কৈ দলং হ'ব লাগে, মোৰ মতে দি।
উম।
ইয়াৰ ফলত কি হ'ব, দুয়োখন জিলাৰে মানুহৰ কি হ'ব, মানে অহা যোৱাত সুবিধা হ'ব আৰু ফেৰী অহা ফেৰী হোৱাৰ ফলতো আমি দেখা পাইছো। কেতিয়াবা মানে নাওঁ দুৰ্ঘটনাত বহুত মানুহ মৰি নহয়। এই কেইবাদিন আগতে ক্টবৰৰ মাহতে নদীত বৰ বেছি পানী নাছিল যদিও, আমাৰ গাঁৱৰ প্ৰায় সাতাইশ জন মানে কি এটা পৰিয়াল মানে আছে মানে কেইবাতোও পৰিয়াল লগ লগে সিহঁতেৰে আলহী হয়। সেনেকে মানে সিহঁতে কি হ'ল অ' জলে পথেৰে নদী পাৰ হৈ ইপাৰৰ পৰা সিপাৰ যাব বিচাৰিছিল। মাজত কি হ'ল পানীৰ ইমানেই হেৰি আছিলে ধাৰ আছিলে মানে কি এটা নাৱতো বুৰ গ'ল। যোৱাৰ ফলত কি হ'ল একেটা পৰিয়ালৰ কমেও সাতজন মান মানুহ তাতে ঢুকাই থাকিল। এতিয়ালৈকে মানে সিহঁতৰ হেৰি বিচাৰি পোৱা নাই। এছ ডি আৰ এফ এন ডি আৰফে বহুত বেছি চেষ্টা কৰিছে
অ' অ' উম।
এ মই ভাবো, সেইকাৰণে মই ভাবিছো যে প্ৰতিখন জিলা ইজ ইটোৰ পৰা ইটো জিলাৰ পৰা সিটো জিলালৈকে হয় নে সংযোগী হওঁতে এখন দলং দিব লাগে।
হয় হয় আৰু চৰকাৰে মানে বৰ্তমান তা তাৰ সময়ত মানে বহু খিনি সুবিধাওঁ কৰি আহিছে, বা আগতে ইমান খিনি দিন নাছিলে আৰু তোমাৰ।
হয়। আৰু বৰ্তমান চৰকাৰৰ পৰি পুৰণ ব্যৱস্থাৰ ওপৰত বহুত বেছি গুৰুত্ব তো দিছে দেখা পাইছো। কাৰণ আগতে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ফালেদি যদি গৈছো, সেইফালে ৰাস্তা কল্পনাও কৰিব পৰা নাছিলো। আজিকালি দেখা পাওঁ যে সেইবিলাক ৰাস্তা পকী হৈ গৈছে। যাৰ ফলত তাৰে স্থানীয় লোকৰ কি কৈছে? অ' পৰিবহন ব্যৱস্থাটো ভাল হৈছে, ইখন মানে গুৱাহাটীলৈ আহিব পাৰিছে যাব পাৰিছে।
মানে কি ব্ৰহ্মপুত্ৰ পাৰেদি মানে ৰাস্তা আজি কালি ইমান ধুনীয়া হৈ গৈছে। অৰ্থাৎ গাঁৱৰ কিছুমান ভিতৰুৱা ঠাই। যিহেতু হ'ব ৰাস্তা হ'ব লাগিছিলে সেইবিলাক কিন্তু উন্নয়ন কিছুমানত দেখা পোৱা নাযায়। বিশেষকৈ, আৰু এইটো বিশেষকৈ বেছিকে মানে কি গাঁৱৰ ভিতৰ চাইডৰ ফালে মানে হোৱা নাই।
উম উম। তে বন্ধু তোমাৰ পৰা আজি মই বহু খিনিয়ে কথা জানিলো। আৰু আৰু পিছত আমি বেলেগ এটা অধ্যায় আমি আলো
হয় ধন্যবাদ ধন্যবাদ।